কি কৰি আছা?
এ এনেই বহি আছো তুমি কি কৰিছা?
মই এনেই বহি আছোঁ।
অঁ চাহ খালা?
হা!
চাহ খালা?
নাই খোৱা নাখাওঁ তুমি খালা?
নাই মই নাখাওঁ চাহ গেছ- গেছতিক উঠে যে ওম। অঁ আজি ওলাই যোৱা নাই।
নাই যোৱা শুই আছিলোঁ আজি উঠিছোঁহে অলপ আগত।
অঁ লগৰ কেইজনী শুই আছে নে কি?
অঁ সিহঁতে শুই উঠিছে আও।
অঁ ঘৰত ফোন কৰিছিলা?
ঘৰত গধূলি ভাটিবেলা কৰিছিলোঁ মাৰ লগত। বন্ধ আছিল যে ক্লাছ মা কৈছিলোঁ যে ঘৰত যাম বুলি। তাৰপিছত মেমে এতিয়া ক'লে বন্ধ নিদিওঁ বুলি এঘাৰ তাৰিখ মানে দিব। কোৱা মাক কৈ দিছোঁ বন্ধ।
অঁ!
পাওঁ!
ওঁম কেতিয়ালৈ দিম বুলি কৈছে?
এঘাৰ তাৰিখ মানে দিম বুলিও কৈছে কি বা কৰে আৰু এতিয়া গম নাপাওঁ।
অঁ! পিছে ঘৰৰ ফালে ভাল অঁ মই কৰিছিলো।
অঁ ঘৰত ভালেই তোমালোকৰ ঘৰত ভাল।
অঁ ভালেই।
অঁ ভাত কি দি খালা?
ভাত দাইল তাৰ পাছত গাজটেঙাৰ আচাৰ। আমৰ আচাৰ তাৰপিছত ডিম আমলেট বনালোঁ- সেয়া আৰু। তাৰপিছত হেৰি ল'লোঁ নেমু ল'লোঁ তিঁয়হ ল'লোঁ কুটি কিনে- সেনেকে খালো তুমি?
মোৰো দালি ভাজি কণী এনেকৈ খালোঁ কিনো পাম সদায় সদায় ইয়াত।
অঁ মই আকৌ ঘৰত আজি যাম বুলি কৈছিলো যে- সেইকাৰণে মানে ইয়াতো মাছ নাপাওঁ ন মাছ আনিব লাগিলে বহুত দূৰলৈ যাব লাগে।
অঁ!
তাৰ পাছত আম্মা মানে আম্মাক ক'লো মই যাম বুলি আজি যাম বুলি ভাবি কিনে- আব্বাই মানে ধুনীয়াকে চন্দা মাছ খাওঁ যে মই বেলেগ মাছ নাখাওঁ। চন্ন্দা মাছ আ-নিছে তাৰ পাছত আকৌ মানে বইলা যে ঘিলাটো সেইটো মই খাই ভাল পাওঁ সেইয়া আনি কিনে থৈছে যাম বুলি। তাপাছত কিলাচৰ পা আহি আম্ম ফন মাই- কৈছো যে নাযাওঁ আমাই কৈছে ইমান বস্তু আনি থৈ দিছো কিয় নাহ? মই কলোঁ বন্ধ দিছে কিন্তু কালি বৃহস্পতি বুধবাৰতটোহে বন্ধ দিছে আকৌ বৃহস্পতিবাৰ পৰা ক্লাছ- কৰিব।
অঁ মোৰো আবাই ঘৰত আনি থৈছে ব্ৰইলাৰ ছাল। ৰাতিপুৱা আম্মাই ফোন মাৰিছিলে কয় যে তোৰ কাৰণে আনি থৈ দিছে ক্লাছৰ পৰা আহি কলো যে বন্ধ নাই
মেমে আকৌ বন্ধ দিম বুলি কৈ উঠি নিদিলে আমাৰ মেম জনি কিবা ৰকম দেই।
অঁ খেলি মেলি হৈয়ে থাকে দিয়া
অ মেমৰ বোলে কালি কিবা হেৰি মানে ফাৰ চি বিলত যাব যে
অ
সেইকাৰণেহে বন্ধ দিলে এনে, মেমৰ অসুখৰ নিচিনাই অসুখ হৈ আছে পোৱালিটোও অসুখ হৈ আছে। সেয়াই চিবিলত লৈ যাব বোলে তাত গৈ আমাক একেবাৰে ভাল এই পাঁচ দিন মান বন্ধ দিলেই হয় আৰু আমি ঘৰৰ পৰা কাম অলপো আছে ঘৰত কৰি মেলি আহিব পাৰো।
অ,,, মোৰো আছিলে বেংকৰ কাম বন্ধ নাই যদি‌ আৰু এতিয়ানো কি কৰিম বন্ধ যেতিয়া দিব তেতিয়া কৰিম আৰু কামটো।
উম সেয়াই ময়ো তেতিয়াই কৰিম আৰু,
অ,, তোমাৰ এনে খবৰ ভাল।
উম,, ভালেই
উম,,,,
তুমি ভাত চবজি বনোৱা নে?
অঁ বনাওঁ ৰুমত লগৰকেইজনীৰ লগত একেলগে বনাওঁ আৰু,
অ কি কি বনাব জানা?
মই মাংস তৰকাৰীটো জানো বনাব মাছ ত জানো দালি ভাজি মানে কণী তৰকাৰি মানে গোটেই সেইখিনিয়ে জানো আৰু সাৰটোহে অলপ বনোৱা নাই। এদিন বনালে আৰু পাৰি যাম আৰু
উম তুমি এনে পোলাও বনাব পাৰা নে‌?
অ পাৰো তুমি পাৰা?
উম, নাই মই নোৱাৰো তুমি কেনেকে বনোৱা।
তেল তেলখিনি আগত গৰম হ'ব দিব তাৰ পিছত পিয়াজ খিনি অলপ মিহিকে কুটিব লাগিব আৰু পিঁয়াজ পিঁয়াজখিনি অলপ ৰঙাকৈ ভাজি, তাৰ পিছত ইলাচি দি এনেকে দি আদা দি এনেকে অলপ সময় ভাজিব লাগিব পিয়াজ খিনি ৰং, ৰঙা হ'বলৈ দিব লাগিব তাৰ পিছত ৰঙা হৈ যাই যেতিয়া চাউলকেইটা পেলাই দিব লাগিব চাউলকেইটা আকৌ ভাজিব লাগিব অলপ ৰঙা টাইপ হোৱাল
অ অ
তেতিয়া পানীটো জ দি পেলাই নিমখ দিব লাগিব মুখত লগাকৈ থাউজনি পানীৰ জোখটো দি পেলাই কুকাৰত ঢাকোনখন মাৰি দিলেই হ'ল বা দেক্সীত ঢাকোন মাৰি দিলে ডেক্সিত বহালে আকৌ ওপৰত হেৰি অঙঠা দি দিয়ে তেতিয়া মানে ওপৰৰ ভাতকেইটা সিজি যায় আৰু
অ মই মাহতে এতিয়া দেখিছো মই বনাই পোৱা নাই
অঁ মই ইমান ডেকচিত নেজানো দিয়া কুকাৰত জানোঁ।
অ
উম। তোমালোকৰ মানে ঘৰত খেতি কৰিছে নে?
আমাৰ এবাৰ খেতি কৰা নাই আবাৰ বোলে গা ভাল নাই বেমাৰ যে অকলে সেইটো কাৰণে কৰা নাই।
অহ।
এনেবাৰ কৰে এইবাৰহে কৰা নাই। অ', গা চা ভাল নাই নকৰোঁ দে যে মই পুহ থাকিলে। কি হ'ব ঘৰখনতটো চলিব লাগিব কাম কৰিব কাৰণে।
উম, উম।
সেইকাৰণে নকৰিলে।
উম।
বছৰৰ ভাতটো ওলালে হ'ল আও।
অ'। আমাৰ এই আমাৰ এইবাৰ মানে পথাৰত অলপ মাটি আছিলে যে সেইখিনিতে মানে লাও তাৰ পাছত ৰঙালাও কৰিছে। তাৰপিছত ভোল তাৰপিছত জিকা তাৰ পিছত আকৌ এইটো যে কিবা পুইশাক নে কি শাক বুলি কয় ৰঙা, ৰঙা
অ', অ'।
সেয়া সেইবোৰ কৰিছে অ', উ সেয়া কৰিছে। এনেই কঠীয়া পেলাইছে মানে ডাঙৰ হোৱা নাই আৰু মানে বৰষুণো নাই কম বৰষুণ যে এইবাৰ। হাল বোৱাই নাই হাল বালে মাটি জুতি হ'লে তেতিয়া মানে কঠিয়া খিনি ডাঙৰ হ'লে তেতিয়া ৰোৱা পুতিব আকৌ ৰোৱা পুতাৰ পিছত আকৌ সাৰ মাৰিব লাগিব।
এইবাৰ আকৌ বৰষুণো নাই পানী বহুত অসুবিধা হৈ আছে।
অ', সেইয়াই আকৌ সাৰ মাৰিব লাগিব সাৰ মাৰি উঠ উঠি কিনে আকৌ মানে খচি দিব লাগিব এজন মানুহ হ'লে বহুত প্ৰব্লেম হৈ যায় ন। আকৌ মানুহ লগাব লাগিব কাম নকৰিলেও নহয় পইচা নো ক'ত পায়।
উম।
সেয়াই আৰু।
এনেই তোমালোকৰ ফিছাৰী আছে নেকি।
নাই আমাৰ পুখুৰী নাই এনে এনেকে কৈ পথাৰ আছে। তাৰপিছত বেলেগৰ মানে এনেকে মাটি যে খেতি কৰিব দিয়ে নহয়। এনেকে খেতি কৰো অ', চুক্তি কাৰণে সেনেকে খেতি কৰো অ', নিজৰ মাতি মানে আছে কিন্তু মানে কি দুজন ভাই ককাই হ'লে টো জানাই ন অলপ মাতিয়ে দুভাগ কৰিব লগা হৈ যায় গৈ।
উম, আমাৰো এনেকুৱা অলপ, অলপ এই তিনিটা ককাই
অ', সেইয়াই দুজন সেইকাৰণে মানে এই কম মাটি খিনি তেনেকে লাও জিকা ভোল সেনেকে মাটি তুলি কিনে সেয়াই কৰিছে আৰু।
সেয়াই আৰু।
অ', আকৌ আধা জেগাত কৰিছে আৰু আধা জেগা মানে থৈ দিছে কঠীয়া চঠিয়া পেলাব লাগে বেলেগৰ মাটিত কঠিয়া পেলাব নিদিয়ে না আজিকালি মানুহবোৰ জানে ন' কিমান জিতা জিতি
অ',
তাৰ মাটিত নিদিয়ে কঠীয়া পেলাবৰ কাৰণে সেয়া অলপ
আমাৰো পথাৰটো দূৰত আছে যে সেইবিলাক মানুহে ছাগলী সাজ এৰি দিয়ে তাৰান অনিষ্ট কৰে সেইটো খঙতেও নকৰে কেতিয়াবা। কিমান কষ্ট কৰি কৰে সিহঁতে এইবিলাক এৰি দিয়ে আকৌ আহি পেলাই খাই সি
উম,
কাইজিয়া হে হয় মানুহ লগত।
অ', সেইকাৰণে আমাৰ ঘৰত সেইকাৰণে এইবাৰ আমাৰ ঘৰৰ ওচৰ মাটি খিনিত মানে আব্বাই ক'লে কি ধান নকৰোৱে কৰিলে কৈছে কি এনেকে লাও, জিকা, ভোলে কৰিম মানে খেতি কৰিলে কঠিয়াটো অলপ ডাঙৰ হয় হে ৰুই থৈ আহোঁহে মানে চৰাইবোৰ এৰি দিয়ে গোটেই চৰাইবোৰ কঠীয়া হাঁহ বুৰেতো জানাই কিমান সুতলো সুতলি মানে ৰুই ৰোৱা ক ঠিয়াইকে উঘলি উঘলি পেলাই তাৰ পিছত অলপ ডাঙৰ হোৱা পাছত আকৌ হাঁহবোৰ কাত শুদলিব আহে আহি কিনে মানে হাঁহেটো পাতো মাৰি দিও জাল দি কিনেও এৰি দিও তাতো সোমাই যায়গৈ ইমান বোৰ এজাক এজাক এৰি দিলে আৰু ক'ত কিমান কি কৰিবা?
উম,
জেওৰা ভাঙি, জেওৰা ভাঙি ছাগলীয়ে খায়।
সেইটোতো নিজেও বুজি পাব লাগে হয় লোকে এইটো খেতি কৰিছে আমি এইটো বোলে এৰি নিদিওঁ, এৰাল দি থওঁ বা বান্ধি থওঁ। আজিকালি মানুহ বোৰ আৰু, নিজৰ কথাটো নাভাবিলো লোকৰ কথা ভাবিবনে?
উম, মানে আমাৰ ঘৰটোৰ ওচৰতে মাটিখিনি, তাৰ ওচৰত আমাৰ ওচৰৰ মানুহ দুঘৰ মান আছে, মানে বৰপাহতে লাগে আৰু নিজৰ নহয় এন ওচৰৰ বৰপাহত, সিহঁত আছে, মানে সিহঁত তে কি এনেও যদি এৰি নিদিয়ে আমি যেতিয়া সেইখিনি মাটিত খে কি কৰো তেতিয়াহে বেছি এৰি দিয়ে কোবটো বাঢ়ে সিহঁতৰ, ৰাতিপুৱাই এৰি দিব আৰু মানে চাউল তাউল নিদিয়ে আৰু সেই পথাৰৰ মাজত আহিলেও পথাৰৰ মাজৰ ফালে খেদি দিয়ে। তাৰপিছত সেই তাতে থাকে, ধান বোৰ মানে অলপ পকিব ধান কেইটা ওলাইহে, খাই দিয়ে পতনুৱাক কৰি দিয়ে, তাৰ পিছত আকৌ ধানকেইটা পকিলে মানে কাটিবই লাগিব লগতে। কাটি কিনেও মানে লগালগ ঘৰত আনিব লাগে তাত থবও নোৱাৰি, এনেকুৱা মানে কৰে।
অ', তোমালোকক বেয়া পাই চাগে সেইটো কাৰণে সেনেকুৱা কৰে।
অ', বহুত হিংসা কৰে মানে আমাক, দেখিবই নোৱা উন্নত তি হোৱাটো মানে দেখিব নোৱাৰে যিমান মানে ভাবে কি তলতে থাকক সদায়।
অ', মই এনেকুৱা মানুহ বৰ বেয়া পাওঁ দেই, নিজেও নহয় বেলেগবোৰ এনেকুৱা হলে দেখিব নোৱাৰোঁ। চব মানুহ একেলগে মিলি থাকিব লাগে।
অ', আমিও মানে একেলগেই থাকিব বিচাৰো। কিন্তু মানে এনেকুৱা ভাবে যে, হেৰি সিহঁত তলত থাকক আমিয়ে ওপৰত থাকো মানে আগত তে আমাৰ আব্বাহ আব্বা যেতিয়া বাহিৰত আছিলে, তেতিয়া আমি খেতি নকৰো। তেতিয়া আমি চাউল কিনি খাওঁ মানে দা দোকানতে উখুৱা চাউলটো পায় সেইটো কিনি কিনি খাওঁ। তাৰ পাছত যেতিয়া ভাইটিও অলপ ডাঙৰ হ'ল মইও ডাঙৰ হলো। তেতিয়া মানে আব্বাই ভাবিলে কি তাত কিমান আৰু থাকিব বাহিৰে বাহিৰে হয়। সেইকাৰণে ঘৰত আহিল ঘৰত অহাৰ পৰা মানে খেতি কৰা হল যে। খেতি কৰাটো মানে চোতাহে লাগিলে আও হেল্ল হ'ব দিয়া হা।
অ' অ হ'ব দিয়া।
হ'ব দিয়া পাছত ফোন কৰিম।
অ